শুনা পাইছানে তুমি?
অ কোৱা কোৱা।
অঁ ভালে আছা?
আছো, ভালেই তোমাৰ?
অঁ মইও আছোঁ ৰ'বা। কি কৰি আছিলা? মই আছোঁ এতিয়া বৰ্তমান, আছিলোঁ এনেই বিচনা বিচনাতে আছিলোঁ পৰি। অলপ দেৰি পিছত, মই আহাৰ কৰিম আৰু মোৰ ৰাতিৰ।
অ অ। অ আহাৰ কৰি আহিলো ৰ'বা, আজি সোনকালে কৰিলো অলপ আহাৰ।
অঁ আজি কোৱাচোন তোমাৰ আহাৰত কি কি দিছিল?
আজি তোমাৰ বিৰীয়ানি দিলে, তাৰপিছত আৰু তোমাৰ কি দিলে, মাংসৰ গ্ৰেভি দিছিলে, ৰুটি আছিলে তেনেকে আৰু লগতে তোমাৰ, তিয়হ কটা আছিলে, পিয়াজ কটা আছিলে, সেইবিলাক লৈ পেলাই খাওঁ পাৰো আৰু সেনেকুৱা আৰু লগতে মিঠাইও দিছিলে।
হয় হয়, মানে তুমি যিহেতু এতিয়া হোষ্টেলত আছা।
হয়।
মানে তোমাৰ মানে ঘৰৰ মানে আ আহাৰৰ মানে মনত পৰা নাই। আৰু মানে যি টো আহাৰ তোমাক দিছে‌। মোৰ যোনটো তুমি যোনটো কোৱাৰ পিছত মোক লাগি আছে আৰু। যি আহাৰ দিছে তোমাক মানে মোৰটো এনেকুৱা লগা নাই যে, তোমাৰ ঘৰৰ আহাৰৰ মনত পৰিছে আৰু। পূৰা ঘৰৰ নিচিনাই আহাৰ দিছে আৰু।
ত বেলেগে ঘৰৰ আহাৰ মত পৰি আছে। তাৰমানে কেনেকুৱা হয় ন। তোমাৰ যিমান যিমান যিমানে যি খাই লোৱা বাহিৰত তোমাৰ, ঘৰৰ অহাৰ টা সন্তুষ্ট পাই খাই পেলাই, মনৰ শান্তি এটা পাও, যে অ মা হতৰ খানা খাই আছো।
হয় হয় হয়। হ'লেও মানে, খানাটো যোনটো পাইছা আৰু ৰাতিৰ আজি আহাৰত। মানে সেইটো ভালেই আছিল আৰু ক'ব গ'লে হয়নে নাই। অঁ, হয় হয়, হয় হয় হয় হয়। হোষ্টেলত এতিয়া তোমাৰ কোনোবা হেৰি আছেনে নাই মানে ৰো কি আছিলে লগৰ ল'ৰা- তোমাৰ ৰুমত আছে নে নাই মানে।
আছে আছে মোৰ লগত আৰু দুটা দুজন থাকে মোৰ লগত।
হয় হয় হয়, দুজন থাকে ন। আৰু হোষ্টেলটোৰ তোমাৰ ৰুমটো মানে ডাঙৰেই হয় ক'ব গ'লে।
হয় তাৰমানে তিনিজন ধৰিব পাৰে আৰু আৰামছে ধৰিব পাৰিব।
অ হয় হয়, এতিয়াতো তুমি বাৰু ঘৰত নাই এনে তুমি ঘৰত- থাকিলে কি খাই ভাল পোৱা নো?
ঘৰত থাকিলেতো এনেকে মায়ে জি বনাই তাকে খাওঁ, তাৰ উপৰিও- তোমাৰ যেনেকে কি বুলি-
মানে প্ৰিয় খাদ্য প্ৰিয় আহাৰ তোমাৰ কি হয় মানে?
কেতো নাই কব, এতিয়া মোৰ ঘৰত চোৱা ঘৰত তোমাৰ যি বনাই তাকে ভাল লাগে- এতিয়া তুমি যদি ক'ৰবাত বাহিৰত যোৱা তেতিয়া ভাবিব লগা হয় যাই অঁ এইটো- প্ৰিয় হয় তেনেকুৱা টাইপৰ হৈ যায়, এতিয়া তোমাৰ কি প্ৰিয় খাদ্যৰ ঘৰত?
এতিয়া মোৰটো মানে ঘৰত থাকিলে চিকেনটো মোৰ- খোৱা যায় আৰু মাংসটো যোনটো থাকে আৰু ব্ৰইলাৰ চিকেন বুলি যে কয়। অ সেই ব্ৰইলাৰ চিকেনটো মানে মোৰ খোৱা যায় আৰু বেছিকে ঘৰত থাকিলে। সেইটোকে মই আৰু নিজৰ প্ৰিয় খাদ্য বুলি মানো আৰু ঘৰত থাকিলে।
অঁ অঁ'
এতিয়া মোৰ যিহেতু ঘৰত আছোঁ মই এতিয়া মাছ মাংসও খাই মাছো খাই থাকোঁ মাটনো খাওঁ। এতিয়া ধৰি লোৱা মই কেতিয়াবা ধৰি লোৱা গাহৰিটোও খালোঁ-
অ হয়, তোমাৰ ঘৰত গাহৰি বনাই নেকি।
অ' ঘৰত মানে ঘৰত সেই সেনেকে নবনাই আৰু মানে কেতিয়াবা ধৰি লোৱা বাহিৰৰ পৰা আনি কিনে খালো আৰু- ঘৰত।
হয় হয়।
তাই সেনেকুৱা লাগিলে মানে অকমান কেতিয়াবা খোৱা যায় আৰু সেনেকে।
হয়, মোৰতো ঘৰৰ পৰা মানাই আছে। মোৰ ঘৰত গাহৰি আনিবই নোৱাৰু তেনেকুৱা টাইপৰ ত আনিলেও তাৰমানে- একদম বেলেগকে খাব লাগিব দ্ৰাইনিংতে খাব নোৱাৰু তেনেকুৱা হয় মোৰ।
অ' মানে অকমান মানে তোমাৰ মানে ঘৰৰ মানুহে চাগে ভাল নাপ- পায় আৰু খাই কিনে হয়নে? অ অ' এতিয়া মানে মই মোৰ মানে কেনেকুৱা সেই প্ৰিয় আহাৰটো মানে মোৰ মাংসটো আৰু মই খাই- কিনে ভাল পাওঁ। সেইকাৰনে মানে মই- তোমাক সুধিলো আৰু তোমাৰ মানে কি মানে আহাৰটো আৰু মানে প্ৰিয় আৰু পুৰা মানে খাই- কিনে যিহেতু ভাল লাগে মানে ঘৰত নবনালেও মানে বাহিৰৰ পৰাও যদি তুমি আৰু আনা আৰু কেতিয়াবা।
তেনেকুৱা বুলি ক'ব গ'লেটো তোমাৰ ব্ৰইলাৰটোয়ে আহে ব্ৰইলাৰটো মাত্ৰ আহে তোমাৰ সেয়াই আৰু। ব্ৰইলাৰৰ তোমাৰ বিভিন্ন টাইপৰ বিভিন্ন ধৰণেৰে- বনাব পাৰি ন। তাকে এতিয়া ব বনোৱা ধৰণৰ ওপৰত কথা আৰু কেনেকুৱা কোনটো ভাল লাগে।
তুমি এনেই খানা চানা বনাব জানা নে নাই মানে?
জানো জানো।
জানা ন তুমি? অঁ তুমি কোৱাচোন মোক এতিয়া তুমি কি কি খানা মানে বনাই কিনে ভাল পোৱা আৰু?
তেনেকেতো ক'ব গলে তোমাৰ ব্ৰইলাৰ মাংস বনাই ভাল পাওঁ মই। আৰু বিভিন্নটা- ধৰণৰ বনাই পেলাই ভাল লাগে।
অঁ মানে কি কি টাই কি কি কি কি কেনেকে, কেনেকে তুমি ব্ৰইলাৰটো বনোৱা মানে আৰু মানে কি
তাৰমানে ছোৱা তোমাৰ বেলেগ বেলেগ প্ৰণালীৰে বেলেগ বেলেগ তাৰমানে আ ঘৰতে বনাব লাগে যেনে তোমাৰ কিছুমানত কি হয় যে, প্ৰথমতে আ হালধি, নিমখ, এ দৈ দি পেলাই, এ মোহাৰি পেলাই একে থৈ দিব লাগে এঘন্টামান, তেতিয়া তাৰমানে মাংসটোৰ ভিতৰত মছলাবোৰ চব সোমাই যায়।
অ সেনেকে তুমি এক ঘণ্টা মানে, এক ঘণ্টা মানে তুমি সেনেকে থৈ দিয়া মানে, হয়নে? অ হয় সেইটো তুমি ফ্ৰিজত থোৱা নে? নে তুমি নৰ্মেল টেবুলতে থৈ দিয়া আৰু বা টিত ঢাকন দি কিনে, ঠাণ্ডা জেগাত থ'ব লাগে ন? হয়, হয় হয়।
তাৰপিছত তোমাৰ তাতে তুমি নেমু দিব পাৰা, নেমু দিলেও মাংসটো চফ্ট
অ, মই শুনিছো কিছু কিছুমানে বোলে দৈও দিয়ে বোলে সে
হয় হয় দৈও দিয়ে, দৈও দিয়ে। দৈ তোমাৰ এটা সেয়াত, এটা পৰিমাণত দিব লাগে। যাতে তাৰমানে তোমাৰ টেঙেচিয়া হৈ নাযায়, দৈটো ভাল দিলে ভাল আৰু ঘৰৰ দৈ হ'লেটো আৰু ভালেই, ঘৰৰটো দৈৰ মুখা, সেইটো দিলে ভাল।
অঁ সেনেকে তুমি মছলা, মছলা, মছলা, দৈ দি কিনে সেনেকে তুমি মাংসটো সানি ল'লা।
অ, অ, সানি পেলাই থৈ দিলো, সানি পেলাই থৈ পেলাই আকৌ বাকী তোমাৰ এতিয়া এইফালে ধৰা, তোমাৰ এই এঘন্টা বা ডেৰঘন্টামান থৈ দিলা। থৈ দি পেলাই আকৌ তুমি এইফালে পিঁয়াজ কুটিলা কুতি পেলাই তুমি তাকেই অলপ আহ তেলত মোহাৰি পেলাই অলপ, আহ তোমাৰ অলপ দেৰি মোহাৰিলা আৰু, মোহাৰি পেলাই তোমাৰ তাতে তুমি আদা, নহৰু দিলা।
হয়, হয়, হয়।
যোনখিনি মাংস তুমি থৈছিলা এঘন্টা মান আগতে, সেইখিনি আনি পেলাই আকৌ তাত দি দিলা। দি পেলাই অলপ দেৰি তাতে, অ, কেৰাহীত দি দিলা। দি পেলাই ভাজিলা অলপ দেৰি, ভাজি পেলাই অলপ পানী চানী দি পেলাই নিমখ দিলা। অলপ দেৰি তুমি এনেকে যেনেকে লাগে এতিয়া তোমাক যে, কিছুমানে পানীয়া খায়ো ভাল পায় আৰু বা কিছুমানে তোমাৰ একদম ড্ৰাই কৰিও ভাল পায় একদম শুকানকে, হয়, একদম শুকানকে তাকে তোমাৰ এতিয়া তোমাৰ ওপৰত কথা কিমান, এইটো শুকান কৰি লাগে অলপ বেছিয়ে থৈ দিবা আৰু পানী অলপ কমাই দিবা।
অঁ হয় হয়, হয় হয় হয়। সেনেকে মানে তোমাৰ সেইটো সেইটো মানে মাংসৰ ধৰনটো এটা বনি যাব আৰু খাদ্য আহাৰৰ
অ তোমাৰ এক ধৰণৰ আহাৰ এনেকে বনিব আৰু, আৰু তোমাৰ বিভিন্ন ধৰণৰ আছে। ক'ব গলে এতিয়া তিলচিলেৰেও বনাব পাৰি। কিন্তু, ইমান ভালকে মইও নাজানো ইমান মই অলপ তাৰমানে শিকি শিকিয়ে বনাওঁ আৰু।
অঁ তুমি মানে এইবিলাক বনোৱা, তোমাক মানে কোনে শিকালে কোৱাচোন এবাৰ মোক।
বনোৱা তেনে শিকোৱা নাই মোক কোনেও, তাৰমানে মোৰ কি হ'ল অলপ এ মোৰ বনোৱাত ভাল লাগে মানে বনোৱা চাইয়ো বা বনোৱা শিকিও ভাল লাগে। চ', তেতিয়া মোৰ কি হয় যে কেতিয়াবা মই এনেই মোবাইলটো চাই আছো, মোবাইল চাই থাকোতে আহি গ'ল কিবা এটা যে, অ এনেকে, এনেকে বনাব পাৰি মাংসটো। তেওঁ সেইটোকে আকৌ মই বনাবলৈ ট্ৰাই কৰো, তেনেকুৱা টাইপৰ আৰু যদি এতিয়া মই এ তোমাৰ ক'ব গলে এক মাহমান আগতে মই
হয় হয় হয়।
তেতিয়াও মই এনেকে তাৰমানে শিকি শিকিয়ে বনাইছো শিকি শিকি বনাই পেলাই ভাল তাৰমানে ভালো হয়।
মানে তোমাৰ মানে এটা ভাল ভাল গুণ এটা আছে আৰু যে তুমি খাদ্য বনাই কিনে ভাল পোৱা আৰু হয়নে নাই? হয় হয় হয় মানে মোৰ মানে এতিয়া অ', মই বনাওঁ এতিয়া বস্তু খালী মই মানে এতিয়ালৈকে এই ধৰি লোৱা তোমাৰ মাংস স মাছ এইবিলাক বনাব মই এতিয়ালৈকে শিকা নাই।
আচ্ছা আচ্ছা।
মই এতিয়ালৈকে মানে এই তোমাৰ নৰ্মেল ধৰি লোৱা, গধূলিৰ আহাৰ যেনেকে তোমাৰ চাহ হওক
তাৰপিছত তোমাৰ এই তোমাৰ ধৰি লোৱা, কিছুমানে ধৰি লোৱা মেগী খায়, কিছুমানে ধৰি লোৱা চেণ্ডউইচ -চেণ্ডউইচ খাই কিনে ভাল পায়। এনেকে তোমাৰ মই কেতিয়াবা যদি বাহিৰৰ পৰা ব্ৰেড - চ্ৰেড যদি কিনি আনে মা - দেউতাই।
হয়।
এনেকেই আৰু মই আৰু তোমাৰ ব্ৰেড - চ্ৰেড কাটি কিনে এনেই ইফাল - সিফাল তোমাৰ চব্জিবোৰ যি থাকে আৰু ফ্ৰিজত।
হয়।
ধৰি লোৱা তোমাৰ গাজৰে হওক তাৰপিছত তোমাৰ তিয়হে হওঁক নহয় বা তোমাৰ পিঁয়াজ হওক তাতে তোমাৰ মছলা - চছলা দি কিনে অকণমান চিজ - তিজ দি কিনে তাতে তোমাৰ অকণমান চেণ্ডউইচৰ- ব্ৰেডত মাজত লগাই কিনে আ সেনেকেই আৰু খাই কিনে ভাল পাওঁ আৰু মই।
হয়।
মানে মই যিহেতু এতিয়া মানে শিকিব মানে মোৰ সময় হৈ গৈছে কাৰণ মইয়ো নিজে হোষ্টেলত থাকোঁ আৰু।
হয় হয় তাকে তাকে আৰু মই কথাটো কি হয় যে হষ্টেলতো খানাবোৰ ভাল নিদিয়ে, দিলে তোমাৰ আ তোমাৰ লাষ্টতে তুমি বনাই খাবই লাগিব নিজে। আৰু বনাই নাখালে নহব তাকে তুমি আৰু বাহিৰতনো কিমান খাবা?
বাহিৰতনো আৰু কিমান খাবা সে
তাকে বাহিৰটো বাহিৰটো ইমান ভাল নহয় আৰু। তেওঁলোকে তেল - চেল ভাল ইউজ নকৰে, আমি এতিয়া নিজে পৰা হলে নিজে বস্তুবোৰ কিনা পেলি নিজে বনাব পাৰি আৰু ভালো তাকে। অ' শিকাটো এনেও ভাল, তোমাৰ এতিয়া বুলি নহয় পিছৰলৈকেও কামত আহিব।
পিছ পিছলৈকেও কামত আহিব মানে পিছত যদি ধৰি লোৱা এতিয়া যদি মই যদি অকলে ক'ৰবাত থাকিব লগা হয়।
হয় হয়।
তে মানে মই যদি এতিয়া যদি খাদ্য বনাবই নাজানো
অ'।
তে মানে মই কেনেকে মানে মই জীয়াই থাকিম তুমি নিজে
তাকে তুমি এইটো চোৱা, তুমি যদি এতিয়া খাদ্য বনাব নোৱাৰা তে তুমি আৰু কোনবা এজনী মানুহ ৰাখিব লাগিব। আৰু ৰাখিলে তোমাৰ আকৌ তাতে পইচা গ'ল, তোমাৰ পইচা অলপ বেছি কৰি যায়। হয় তোমাৰ খানা টাইম যায়, সময় অলপ ৱেষ্ট হয় কিন্তু কি কৰিবা তোমাৰ
সময় ৱেষ্ট হয় তাতে আৰু তাতে আৰু তোমাৰ পইচাও ৱেষ্ট হয়।
তাকে তাকে, আজিকালি তোমাৰ পইচা যিমান মূল্যবান, তোমাৰ তুমি পইচা এক টকা এটাও এনে খৰচ কৰিব ইচ্ছা নাযায়।
নাযায়, নাযায় নাযায় আৰু পইচা কমোৱাত কমোৱাটো কমোৱাটো বহুত মানে কষ্টৰ কাম আজিকালি নিজৰ জীৱনত।
পাৰিলে নিজে এটা জ্ঞানত‌ কৰি ল ও যে আমি এনেকে বনাব পাৰোঁ তে আমাৰে ভাল আমি এতিয়া তাৰছে ত সেইফালৰ পৰা পইচা বাছিলে অলপ, তেনে চবফালৰ পইচা বচাটো আমাৰ নিজৰে ভাল।
হয়, সেয়াই, সেয়াই এতিয়া মই তোমাক আৰু এটা কথা এটা সুধোঁ আৰু মোৰ মানে মনত আহি আছে আৰু। এতিয়া তুমি মানে হেৰি কি আছিলে এই জুচ থুচ খাই কিনে ভাল পোৱা নে নোপোৱা? পোৱা লাইক তোমাৰ মানে এই বাহিৰত যে বাহিৰত যে থাকে যে তোমাৰ লাইক এই হেৰি কি আছিলে বিকা যোনবিলাকে দোকানীবোৰে বেচে মানে ধৰি লওঁক আমাৰ যিহেতু ইংৰাজীত ক' আৰু ক'ল্ড ড্ৰিংকছ বুলি সেই কল্ড ড্ৰিংক, চল্ড ড্ৰিংক চাই কিনে তোমাৰ কেনেকুৱা লাগে মানে
তাৰমানে মোৰ কেনেকুৱা হয় মই ইমান নাখাও, এইটো তাৰমানে কি হয় তোমাৰ যেতিয়া ভাবা যে ক'ত দূৰত গলা বা এনেকুৱা গাঁৱত তাৰ মানে বহুত পানী পিয়াহ লাগিছে বা কিবা এটা মিঠা এনেকুৱা খাব ইচ্ছা হৈছে আৰু ওচৰত যদি তোমাৰ কুঁহিয়াৰ ৰস বা সেনেুৱা টাইপৰ একোঁ নাই তে আৰু খাৱা বোৱা হৈ যায় তেনেকুৱা হয় মানে ইমান স্বাস্থ্যৰ কাৰণে ভালো নহয়, সেইকাৰণে মই যিমান পাৰো নাখাওৱেই।
অ', আজিকালি আজি আজিকালি আজিকালি কিন্তু এটা ভাল গ'ম পাইছেনেে আজিকালি যদি আমি ৰাস্তাত খোজকাঢ়ি যাওঁ তেতিয়া আমি ডাব কিনিব কাৰণে দেখা পাওঁ। পাওঁ হয়নে হয় সেই সেই সেই ডাবটো যদি আমি যদি খালী পেটতো হওঁক বা আমি যদি একো খোৱাকৈও যদি খাই দিওঁ মানে আমাৰ মানে শৰীৰত মানে বহুত বহুত অনিষ্ট নহয় মানে, একো বহুত ভালকে লাগে আৰু শৰীৰত
হয়, হয় ডাবৰ পানীখিনি বহুত গুন থকা পানীতটো
অ', হয়, হয় আৰু তোমাৰ যদি ডাবটো যদি অকণমান যদি অকণমান নাৰিকল টাইপো হ'ব লগা হৈছে তে হেই আমি সেই ডাবৰ নাৰিকলখিনিও খাব পাৰোঁ আৰু চেলাই কিনে গ'ম পাইছানে, মানে সেইটোৰ মানে খোৱাদও ভাল আহে আৰু সেইটো মানে একো অনিষ্ট নকৰে মানে আমাৰ যোনটো আমাৰ যিহেতু আমি ইংৰাজীত বডি বুলি কওঁ আমাৰ তাতে মানে একো অনিষ্ট নকৰে মানে গাত
তাকে আমাৰ শৰীৰটো একদম অনিষ্ট নহয় আমাৰ এতিয়া বাহিৰৰ যিমান আমি বাহিৰৰ বস্তুৱে বেছিকে খা খোৱা যায়। তাতেকৈ আমি যদি এইবোৰ নাৰিকল খাওঁ বা তোমাৰ কুঁহিয়াৰ ৰস খালোঁ বা তেনেকে তোমাৰ মৌচুমী যিবাক বেলেগ আৰু মেংগ' জোছ আমৰ জুজ সেইবোৰ খুৱাই বেছি ভাল হয়, তোমাৰ দুই টকা বেছি যাব কিন্তু তোমাৰ শৰীৰৰ কাৰণে
শৰীৰৰ কাৰণে একদম ভাল, আৰু বেমাৰ আজাৰো কমকে হয় এইবোৰ খালে। এতিয়া যদি আমি যদি বাহিৰৰ বাহিৰৰ পৰা যদি কিনি কিনে যদি ক'ল্ড ড্ৰিংকছ খাওঁ তাৰ জেগাত যদি আমি নাৰিকলৰ তেতিয়া আমাৰ বেমাৰ আজাৰো কম হ'ব।
হয়, হয় তাকে।
সেয়াই।
গধূলি সময়ত তোমাৰ বেলেগ খোৱাতকৈ তোমাৰ এতিয়া যেনেকে ফল -মূল খোৱাতটো বেছি ভাল হয়। ফল- মূল খালে তোমাৰ এনাৰ্জিটো তোমাৰ গাত শৰীৰত অলপ কি ফূুৰ্তি এটাও আহি যায়, কাম কৰিবলৈ মন যায়।
উম, ঠিকে আছে বাৰু তোমাৰ খাদ্য খাই কিনে ভাল লাগে।
হয়, হয়।
ঠিকে আছে এতিয়া বাৰু ফোনটো ৰাখিছোঁ আৰু পিছত কথা পাতি থাকিম।
হয়, হয়, ঠিক আছে দিয়ক ৰাখিছোঁ।